হেল্ল' অ শুনিছা নে?
অ
কি কৰিছে?
কি কৰি আছ?
এ বহি আছিলোঁ চাহ খোৱা হ'ল নেকি?
হ'ল বাহিৰলে অকমান অ বাহিৰলে অকমান ওলাই আছোন ফেনৰ হেৰিত একো ভালকে কথাবোৰ স্পষ্ট হোৱা নাই।
এক মিনিট ৰ
অ
হেল্ল
অ' শুনি আছোঁ, শুনি আছোঁ
অ' ক
চাহ খালি নেকি?
নাখোৱা গৰম যিহে আজি হেৰি ৰাতি পুৱা টাইমত বহুত বৰষুণ দিছিলে নে
উম' আজি বহুত বৰষুণ ৰাতিপুৱা
আমাৰ ইয়াত একদম গোটেই বানপানী হোৱা দি হৈ গৈছে
অঁ
উমমান ধাৰসাৰ দিলে বৰষুণ
উম গাজনী ঢেকনি মাৰিছে বাৱ হেৰিকে অহা নাই
গাজনি, ধেৰেকনি, বৰষুণ বহুত ডাঙৰ বৰষুণ
অ মাই ইমান হেৰিকে নাই, দিছিলে অলপ সময় তাপা এৰিলে, দিনটোয়ে আজি অকনমান গোমা- গোমা কৰি থাকিলে আৱ আবেলি সময়ত ৰ'দ দিছে।
উম পিছবেলা বহুত ৰ'দ টান কিন্তু আগবেলা বহুত বৰষুণ দিলে ডাঙৰ বৰষুণ
খাওম খাওম মাৰিছে পূৰা
উম আজি আগফালে মানুহ ঘৰ বোকা দিছিলে তাৰাপা ৰোৱনি নাপালে জোৰ জবস্তিকে মোকে কলে লগ গলোঁ। আগবেলা ঠিকেই থাকিলে বাও বতৰ সেই আছিলে। বৰষুণ পিছবেলাই একুৱাই ৰ'দ দিলে।
এক ছেকেণ্ড এক ছেকেণ্ড ৰ এক ছেকেণ্ড ৰহ।
উম ক? তা পা গ'লি মানে আৰু।
অ। তা পা গৈ পেলাই উপায় নাই গৈ পেলাই অকনমান লাগি দিলোগে। তা পা একদম মানে ৰ'দত মই আজি সিজি যোৱা দি গলো আও।
কিমান টাইমৰ পৰা কিমান টাইম?
এ। আ ৰাতিপুৱা চাৰে আঠটা মানত গৈছিলো।
কেইটা বজাত আহিছে।
চাৰিটা বাজি গ'ল।
হে কিমান পইচা?
এনেকুৱাই গালি লগাইছে ঘ- তিনিশ।
ইয়ে হৰি।
মিতকুৱাই গালি লগাইছে মোক নহয় মানে মই গাটো ধুই চুপ- চাব বিচনাহে উঠিছো।
দিবও লাগে কাৰণ আমাৰ ইয়াত সাতটা পা এটা বাজিত উঠিয়ে যায়, অ আই। চাৰে আনটা বা চাৰিটালৈকে সেহটো ককালে বিষাইছে আও।
এক গেহ গালি শুনিছো মানে আৰু। ঘৰৰ বোকাই ইমান দেৰিলৈকে এদিনো ৰোৱা নাই চালা এবেলা ৰুই ঘৰৰ পৰা আহো ইমান দেৰিলৈকে কোনে যাব দিছিলে। তম মানে আও। কুকুপিতাই গালি শুনিলো আও গৈ আও। গাটো ধুই ধুমা ধুম বিচনাতহে পৰিছো। কাকো একো কোৱা নাই চুপ-চাপ।
ধেৎ ইমান টান সেই কৰে নেকি আ চাৰিটালৈকে।
ঠিক কে গালি দিছে। কৈছে আও মানে মই ঘৰতে থাকিম তেতিয়া হ'লে কাম কৰি কৈ নাথাকিলে হ'ল আও ঠিক কে যাই-
ব্ৰইলা হ'বা আও ব্ৰইলাৰ ল'ৰাটো
লৰা ঘৰতে আছিলে তাছত থামল যেনিবা মানুহ আছিল যে সেয়াই লাগি লেগে তা পিছত ফাৰ্মত আজি মই সোমোৱা নহলে আও আছে চাই আছে দিনতো আছিলে ঘৰতে
অ
আমাৰ এইফালে মহাভাৰত এখন লাগি আছে
অ' হয় নেকি
উম সেইকাৰণে কৈছো
অ' আজিপা নে
এতিয়া কিহৰ কি লাগিছে গম নাপাও বাৰু উম হাল্লা হে শুনি আছো আমাৰ মানুহ বিলাক মোক সহযোগ কৰিছে চাগে অকণমান
উম
এ গোট ভিলাকৰ গোট ভিলাকৰ
অহ গোটৰ
গোটৰ এয়া বেলেগ হেৰি নাই গোটৰ পইচা বিলাক মানে দিয়া খেলি মেলি কৰি আছে
উম উম মাথাটোৱে বেয়া হয় মোৰ এইবোৰ কথা শুনিলে যে
নহয় ঐ অ অকণ অকণ শুনা নিচিনাও লাগিছে ঠাণ্ডা নিচিনাও লাগিছে জানো হ'বও পাৰে নহবও পাৰে
অ অ পিছত খবৰতো দিবিচোন কিনো হয় কিনো নহয় ভাত পানী
ভাত আজি ৰুটি বনালে মা হলো
অ অ
বনাই কৈ আজৰি কৰি থৈ গৈছে
অ আমাৰ সেই উ ভাত জানো বৰশীটো পাইছিলে নেকি মাছ পাইছিলে তাৰাপা সেয়া আছে চাগে নেকি জানো সোধাই নাই মই আকৌ
উম
বাহিৰতে বহি আছো
উম অ দেহা
তাৰপা খেতি পথাৰ কিমান আগবাঢ়িছে আও
আমাৰ ৰোৱাই নাই হবহে কোন দিনা দিয়ে শুক্ৰবাৰৰ পৰা দিব চাগে
অ অ শুক্ৰবাৰৰ পৰা দিলে কেইদিন হব
শুক্ৰবাৰৰ পৰা দিলে দুদিনত শেষেই হব চাগে ৰুব ইহঁতে মানুহকেইজনী ভালেই নহয় দুদিনত শেষে কৰি দিব ছজনী
অ ঠিকে আছে একেদিনে হল দুদিন তেনেকে হোৱাই ভাল
আও এইবাৰ কমকে লোৱাও হ'ল
উম ভালে হৈছে এগাল মান ললে বৰ হেৰি কষ্ট দৰা বেছি হয়।
উম।
খৰচটো বেছি হৈ যায়গে, মিলাব নোৱাৰি।
সেইটোৱে।
কমকে কৰিলে যেনিবা কমকে পায় আও সেইটোৱে।
জানো কি কয় এইবাৰ কৰি নকৰিব নেকি নে কয়ে নে?
উম।
আমাৰফালে আকৌ এই এইটো ৰাস্তাতো যে
উম।
গাড়ীবোৰ যাব এতিয়া এই এনেকা এটা চাউণ্ড কৰি গৈছে যে হেৰি যে এ হেৰি পাইপ কাটি লয় যে লৰাবোৰ যে।
উম।
চাইলেঞ্চাৰ পাইপডাল কাটি লয় যে।
উম।
ধ ধৰাই নাযায় পুলিচ একেবাৰে দলং ওচৰত ৰখি আছে।
উম।
এইয়া এই হেৰি পুতেকে
সেই ৰাস্তাটো মেইন ৰাস্তা হব নেকি?
মেইন ৰাস্তা এ হেৰি ৰাস্তাটো অ এ দলঙৰ ৰাস্তাটো।
তাকে কৈছো সেই ৰাস্তাটো মেইন ৰাস্তা হ'ব এতিয়া।
মেইন ৰাস্তা সোৱাদি হ'ল, তাৰপৰা মানে সিহঁতে আগৰ পৰা একদম পুৰা চাইলেঞ্চাৰ পাইপ পাইপ কাটিপিনে ধ ধৱাই এইকেইদিন এশ এসপ্তাহমান হ'ল তেনেকে মানে ল'ৰাবোৰ সেই তেনেকে গাড়ী চলাই থাকে যে। কোনোবাই পুলিচক লগাই দিলে। তাৰপৰা এতিয়া ধৰ সেই তেনেকে চলালে ধৰ দছ হাজাৰ টকা ভৰণী হ'ব। অ তথাপিও এই হেৰিয়ে দিলে পোন্ধৰশ টকা এটা দিব লগা হ'ল আও উম।
এ এতিয়া এতিয়ালে আহিলে ছাগলীয়া হোটেলত নামি পেলাই অ সেইখিতে নামি পেলাই সেইকণ জেগা দি এনেকে আহিব পৰা হ'ল আৰু।
অঁ অঁ।
অ তেলে ভালেহে, ভালেহে হল, তাত টেম্পুত কিমান লয় ভাড়া?
তাত বিছ টকা।
এই কে এ কথা।
অঁ।
এই তেতিয়াহলে একেই হেৰিতে নামি পেলাই আমাৰ আগৰ জেগাত নামি পেলাই তাৰপিছত সেইকণ টমটমত আহিলে সেই একেই বিছ টকা।
একেই বিছ টকা অঁ।
আকৌ এইকনৰ পৰা সেইকনলে আহিলে আকৌ সেই জেগাত কনৰ পৰা আকৌ ঘৰলেকে খোজকাঢ়ি যোৱাটো।
উম অহ এইপিনে এইপিনে বেয়াহে।
কেনাতকে গুটি দীঘল হে হয়।
অঁ এ নহয় মানে এইটো ৰা তা মানে মুকলি থাকে যে এই ল'ৰাবিলাকে এনেও হেৰি নথকা জেগাই বিচাৰি থাকে। সেয়া বিচাৰি লৈ পেলাই সেইখন কৰিছে পোৰাত। ধত ধত এইকেইদিন একদম দিছে দহ হেজাৰ ভৰণী। এটাকে শান্ত হৈ গ'ল।
উমঁ ভালেই আছে। দিবই লাগে। কিহৰ আকৌ সেইবোৰ উৎপাত অঁ অঁ। সেইটো কথা। হেত ওম। তাৰ পৰা টিউশ্যনৰ ল'ৰা ছোৱালীবোৰ।
আজি আহা নাই আজি মুৰৰ বিষ। বুলি কৈ পেলাই সামৰি থৈ দিছো পইচা বিলাক দিবলৈ নোখোজে যে। সেইকাৰণে আজি গা বেয়া বুলি কৈ পেলাই থৈ দিছোঁ।
অঁ অঁ।
আহিছিলে গা বেয়া ফাৰ্মাচীলৈ যাবলৈ কৈ সেবুলি কৈ হেৰি কৰি থৈ দিলো।
অঁ অঁ। কেইটা আছে এতিয়া।
চ'তা।
উমঁ উমঁ!
ওমহহ
ছতা এতিয়া কিমান এটা।
পাঁচশ।
অঁ এই মাহৰ মানে দিব হ'ল।
ওম এমাহৰ দিব। পইচা দিয়াই নাই পাব হ'ল।
অঁ অঁ! একো নাই লাহে ধীৰে হলেও দিব নহয়।
উমঁ সেইটোৱে।
কৰি থাকিলে হ'ল।
হে।
অঁ কৰি থাকিলেই হ'ল বোলো লাহে ধীৰে দিব নহয়। আকৌ দুজ নকৰিলে আকৌ সিহঁতে নিদিয়াটো হৈ পৰিব আহো। তু এনেয়ে যাব এমাহৰ লছ হ'ব। চাৰিশকে কৰা নে এটা।
পাঁচ।
অঁ অঁ। আহো।
এতিয়া ভাল চবে মানে সেই দিয়াগো নাই এতিয়ালৈকে। দীবহে মানে। খেলি মেলিকে এসপ্তাহ দুসপ্তাহ এনেকে পিছৰে পিছৰে।
উমঁ উমঁ। ভাত বনামহে বনোৱা নাই।
হে,,,,।
অঁ ভাত বোলো বনাম হে বনোৱা নাই লাহে ধীয়ে।
অঁ'
হ'ব আৰু লাহে ধিয়ে ভাত জাত- নো মাছ আছে মাছে আলুৱে এনেকে।
অঁ'
তাপা আকৌ জানো লেছামা আছে এইবোৰ ড্ৰাই ফ্ৰাই কৰিম। তুমি নো চাত- টোনিয়াখন আৰু হৈ যাব আৰু কিনিলম আও।
কোনে বনাব।
আমা ঘৰৰ সকলোৱে লাগো। লাগি মেলি ধু অঁ ধুনীয়াকে মিলিব ন অঁ'। আমি এখন দুখন চবজি দি নাখাও নহয় কণী চনি থাকে বইল কৰো।
অঁহ'।
চব-
ভালেই নহয় আপোনাৰ?
হেৰি এইটো কি বুলি কয় ৰঙালাও গুটি-